কি মনত পেলালে আজি?
হে তহঁতে তো ফোন চুন এতা নকৰ বোলো মই মনত পেলাওচোন।
হয় হয় এ লাষ্ট ফোনটো মোৰ পৰাই গৈছিলে চাগে চাচোন তই নিজে ভাল ভালদৰে।
তাকে তাকে এই কামৰ পৰা ব্যস্ত হৈ আছোঁ যে
হয় বাৰু হয় খেতি বাতি কৰিছ নে ঠিকে আছে ঠিকে আছে, উম আমাৰ লাগি আছো আৰু আজি ব বোকা দিছিলে মানে বিঘা এটা, তাকে আজৰি হৈ মেলি ঘৰতে বহি আছোহি। সেইকণ সময়তে আকৌ তই ফোন কৰিলি, মই বোলো অ আজি কি মনত পৰিলে?
তাকেহে ফৰক মানে এ গৰু গৰু লৰাবলে আহিছিলো মানে। তাৰপিছত বোলো ফন এতা কৰো।
ভাল কৰিলি ভাল কৰিলি দে মনত পেলালি বাকী খবৰ খাতি একদম ভাল নাই।
উম খবৰ ভালে আৰু - -
উম ঠিকে আছে ঠিকে আছে দে বাকী মা দেউতাহঁতৰ সকলোৰে ভাল নে?
হ চবৰে ভালে বাৰু এতিয়া ভগৱানৰ কৃপাত। উম তহঁৰ ঘৰত ভালেই ন?
উম ভালে ভালে আছে আৰু তহঁতৰ কৃপাত এ দেচোন। বাকী ভাত পানী কিহে খালী?
ভাতৰ এই মচুমাহৰ দালি তাৰ পিছত এই টেঙা মৰা যে আগটো যে উম। তাৰ দি দিছিলে তাৰ পিছত আকৌ হেৰি ঢেঁকীয়া আলু গুটি ভাজিলে মানে।
তাকে তাকে ভাল কৰিলি দে এনেকুৱা সেউজীয়া শাক পাচলি বিলাক ঘৰতে লগাই খাই থাকিবি। মানে কি হৈছে বৰ্তমান সময় বিলাকত তোৰ শাক পাচলি বুলি ক'বলৈ গলে অকল ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা শাক পাচলিয়ে পায় মানে।
তাকেহে তহঁতে তই ভাত খালি নাই?
উম মই খালো।
কি খালি?
ভাত মই এই ঢেকীয়া ভাজিছিলে তাৰপৰা দালি বনালে এই কঁঠাল গুটিৰ গুটি দি পেলাই মানে কঁঠালৰ গুটি দি
অ সেই কঁঠাল তহঁতৰ ফালে আছে নেকি?
উম কঁঠাল আছে আছে।
হ আমাৰ ফালে মানে কঁঠাল পাবলে একদম বিৰাট টান হৈছে, গম পাইছে নে?
ৰ তহঁত সেইফালে মই আজি যাম বুলি ভাবিছিলো, তাকে যদি সেইফালে যোৱাটো হয় তেতিয়াহলে মই লৈ যাম তই অলপ আগবাঢ়ি আহিবি আগবাঢ়ি আহি মোৰ পৰা লৈ লবি।
উম তই আও আহিম বুলি কৈ কেতিয়া কোনটো যুগত পাবিহি সেইটো ভগৱানেহে কব আৰু।
নহয় মই ফোন কৰিম দে, তই মনত পেলাই দিবি আৰু এবাৰ মোক ফোন কৰিবি তেতিয়া মোক কৈ দিবি দে আহিছ নে কি বুলি মই মানে পাহৰি থাকিবও পাৰো। মই মানে আজি বজাৰ আছে তহঁতৰ সেইটো চাইডে মই তাত যাম। এই বজাৰলে যাম মানে কিবা বস্তু উম। কিবা বস্তু দুটামান বজাৰ কৰিব লগা আছে।
অ অ।
এ নাঙলৰ ফাল যে সেই ফালটো বিচাৰি যাব লাগিব মানে, উম আ?
টেক্টৰৰ ন?
অ ট্ৰেকটৰ ট্ৰেক্টৰ মানে কি হল এই ট্ৰেক্টৰ আমাৰ এইফালে মাটিটো অলপ টান যে।
অঁহ।
তাৰপিছত মানে এইটো এই তাৰকাৰণে ফাল আমাৰ ইয়াত বিচাৰি পোৱা নাই আৰু ডিলাৰটো মানে তেনেক তেনেকে তোৰ ভাল ভাল দিয়া নাই মানে মই যোনটো বিচাৰিছো।
অ তাকে তাকে এ তই আহিলে তেতিয়া হলে কঁঠাল লৈ আহিবি দেই।
অ লৈ লৈ যায় লৈ যাম দে তই চিন্তা কৰিব নালাগে তাকে অ আগবাঢ়ি আহিবি মই তোৰ লৈ য যাম বাৰু
বজাৰলৈ ময়ো যাব লগগীয়া হৈ আছে বাৰু তই আহিলে ময়ো গুচি যাম বজাৰো কৰিম তোৰ লগত কথা পাতি, দিব পাৰিম আকৌ সেই বস্তু কেইটা কঠালো লৈ আহিব পাৰিম লগতে, তাকে লগ মানে বেছি ভালকে লগ পাবলৈ মন গৈ আছিলে গম পাইছেনে।
উম লগ কৰিম দেই আৰু হেৰি নহয় আমি যে পাতিছিলো যে আমি গাওঁ ফুৰিব যাম বুলি।
উম উম,
তাৰ জেগা কেইখন ভালদৰে সঠিক ভাৱে মানে চিলেক্ট কৰিলি নে সেইটো ক মোক এতিয়া।
এ কৰিলো নহয় মই তোৰ মানে এ পাহৰি আছো তোক কবলে।
অ
তোৰ আমি মাজুলী হয় শিৱসাগৰ হয় শিৱদ'ল জয়দৌল এনেকে মানে গোটেইখিনি চাম, তাৰ পিছত আকৌ মাজুলীত সোমোৱা মাজুলী আমাৰ খুৰা ঘৰ আছে যে। এ টাটা থাকি মান। এলি খোৱা বোৱা চব মানে তাতে হ'ব আৰু
অ ভাল হ'ব ভাল হ'ব দেই মানে অইনতটো নহয় এই মাজুলীত তোৰ মানে তোৰ। মুখা শিল্পটো আয়ত্ব কৰিম বুলি ভাবিছো মই উ মুখা শিল্পতটো আয়ত্ব কৰিম আটাইকেইটা গোট খাই লৈ তোৰ লগ ঘৰতো যাম বুলি কৈছিলে নহয়। তাকো লৈ লবি অ মোৰ লগৰ দুটাও যাম বুলি কৈছিলে। সিহত দুইটাকো লৈ লম আপুনি আটাই খিনিয় তোৰ এ সতও কৰি লোৱা হ'ব আৰু সত্ৰ আটাইকেইখন থাকি মেলি যদি তাতে মানে থকা মেলা সুবিধাটো হৈ যায়।
অ খ অ খোৱা বোৱা থকা মানটো তাতে হৈ যাব বাৰু সেইটো চিন্তা কৰিব কোননেো নালাগে সেইটো মইয়ে চিন্তা কৰিম দেই
অ ধুনীয়াকে চাই বৈ মেলি আৰু সত্ৰ আটাইকেইখন এইবাৰতে চাই আহিম আৰু মানে চাম আকৌ চাম কাৰণ ত এবাৰতে চাই শেষ কৰিব নোৱাৰি
এ নোৱাৰি ইমানকিখন সত্ৰ তই অকলে ঘূৰিব নোৱাৰা ন মানে আমি ধৰ তোৰ ইমান দিন কৰিও যাব নোৱাৰো তোৰো ট্ৰেক্টৰ আছে মোৰ ছাইডৰ কাৰণ আছে যে
তাকে তাকে বাকী সেই পঢ়া শুনা কেনেকুৱা চলি আছে বৰ্তমান তোৰ
পঢ়া শুনা মানে তো এতিয়া মই ভাবেই চাকৰিৰ কাৰণেহে লাগি আছ পঢ়া শুনাটো মোৰ কমপ্লিট হৈ গ'ল এ তাকে যদি চাকৰি এটা ভগৱানে কিবা পাই যাওঁ আৰু তেতিয়া লাকটো দি আছো দি আছো এইদিন তাৰপিছত তই এইবিলাক এই ফৰেষ্ট গাৰ্ড আছাম পুলিচ এই বিলাক দিছনে
অ মই অনলাইন কৰি থোৱা আছে এই দে অফিচিয়েল ডট নাই যে এতিয়ালেকে তাৰ পৰা তোৰ উম নৱেম্বৰ ডিচেম্বৰ মানতে হ'ব চাগে তেতিয়াহে ওলাব আৰু অফিচিয়েল ডেট কিন্তু মানে প্ৰিপৰেচন চলাই আছো আৰু যিমানটো মোৰ ফালৰ পৰা পাৰে মই বে দিবলৈ ট্ৰাই কৰিছো তইয়ো সেই ট্ৰাই কৰি থাক
কৰিলেহে ফলটো পায়
সেইটোয়ে সেইটোয়ে আজিকালিনো কষ্ট নকৰিলে কি বস্তু পোৱা যায়
তাকে আমাৰ লগৰ কেইটাক কষ্ট কৰি কৰি কেইটামানে পালোগে বাৰু তাকে আমি চাৰিটা মানে হে পোৱা নাই
উম মোৰ মোৰ লগতো মোৰ লগতো সেই ৰানিং কৰা কেইটাই লগতে পালে মানে কিন্তু মোৰ অলপ মানে মোৰ তেতিয়া স্বাস্থ্য ভালে নাছিলে ইণ্টাৰভিউৰ সময়ত সেই সময়কনতে মানে তোৰ ইটাৰভি টো হৈ গ'ল আৰু, মই পচপন কৰিব চাইছিলো তেতিয়া মানে কি হ'ল মোৰ অকমান ডকুমেন্টৰ খেলি মেলি কাৰণে মই পচন্দ কৰিব নোৱাৰিলো মানে।
অ চা আজিৰ যুগত তই ডকুমেন্টচটো মানে ক্লিয়াৰকে ৰাখিবি দেই। মানে তই যতে নাযাৱ তোৰ ডকুমেন্টছহে চাই।
হয় হয় সেইটোয়ে আৰু, উম বাকী আৰু গ্ৰেজুৱেচনত কেইবছৰ আছে?
নাই মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল নহয়।
অহ গ্ৰেজুুৱচন কমপ্লিট হল ন ম
মোৰ গ্ৰেুৱেচন তাকে গ্ৰেজুৱেশ্যনটো কমপ্লিট হোৱাৰ কাৰণে মই এতিয়া চাকৰি এটাৰ কাৰনে বিচাৰি ফুৰিছো।
অ এই তোৰ লগ লগৰ তোৰহে হেৰি হোৱা নাছিলে ন মানে তাৰহে আছিলে দুবছৰ নে এবছৰ?
এ তাৰ আৰু এইবাৰ লাষ্ট আছে আও।
অ অ ঠিকে আছে বাকী তাৰ ৰিজাল চিজাল ভালে হৈছে নে মানে ভালদৰে পঢ়া শুনা কৰি আছে নে
উ সি ভালকে কৰি আছে বাৰ তাই প্ৰথমতেহে এবাৰ নে দুবাৰ এটা ব্ৰেক লাগিছিলে তাৰ পিছত এতিয়া চব ক্লিয়াৰ হৈ আছে।
তাকে তাকে ল'ৰাটো বহুত ঠাণ্ডা প্ৰকৃতিৰ মানুহ দেই।
এই নহয় সি ঠাণ্ডা মানে ভালেই লোৱাটো। তাৰ এই ঘৰৰ প্ৰব্লেমৰ যহতে তাৰ এই বেগ কেইটা লাগিলে।
তাকে তাকে হয় আৰু এইটো প্ৰব্লেম চবৰে থাকে আৰু দেচোন।
ও' তাকেহে বাকী তেতিয়া আমি এইবাৰ মাজুলী আৰু শিৱসাগৰ যাম ন-া উ
উম যাম যাম।
তহঁতে যেতিয়া খেলি মেলি নকৰিলে যাওঁ আৰু।
যাম যাম যে চিন্তা কৰিব নালাগে, আমি তেতিয়া তই কাম এটা কৰিবি এটা হোৱাটছএপ গ্ৰুপ খুলিবি গ্ৰুপ তে আমি সকলোকে জনাই দিম তোৰ লগৰটোকো জনাবি মই মোৰ লগৰ দুটাকে কৰি দিম, সিহঁতৰও তেতিয়া মানে সময় সুবিধাটো সিহঁতৰো চাম দেচোন কাৰণ আমি ত তই মই আলোচনা কৰিটো গুছি
হয় সেই সুবিধাটো চাব লাগিব নহয়, তোৰ মোৰ চালেই নহ'ব।
সেইটোৱে সেইটোয়ে সিহঁতৰ সময় সময় সুবিধাতো মিলাই মিলি গুচি যাম আৰু দে খেতি বাতিটোৰ পৰা আজৰি হৈ ল।
উম তাকেহে তাকেহে।
উম বাকী পিছবেলা ভাতটো এতিয়া কিহে খোৱা হ'ব? পাছবেলা ভাতটো কিহে খোৱা হ'ব?
পাছবেলা আজি মাটিমাহৰ বনা মাটিমাহে ৰঙালাও বনাও বুলি কৈছিলে। ৰঙালাও ভাজি আকৌ মাটি মাহৰ দালি।
খাই থাকিব লাগে, আৰু মই মানে ঢেকীয়া কেই দাল মান বোলো বুটলি আনো বুলি অকমান ওলাই আহিছো।
অ'
তোৰ সতে কথা পাতি কথা পাতি
তাকে তাকে কিবা এটা কাম হৈ থাকক।
উম আৰু হেৰি নহয় এ তহতৰ সেইফালে যে নদীখন যে মানে ছাইডৰ পৰা গুচি যে আহিছিলে সেই যোৱাবাৰ আমি যাওঁতেনে উম সেই নদীখন এতিয়া সিফালে গল নে
নহ গ'ল গ'ল এই এইবাৰ চব কমপ্লিট কৰিলে বাৰু। নহ'লে আমাৰতো অৱস্থাটো দেখিছই নহয় আগতে তই।
তাকে এই তহঁতে হেৰি কৰিবি হঁতে এই যোনবিলাক ট্ৰেক্টৰে খান্দে, সিহঁতক খান্দিবলৈ অলপ মানা কৰিবি। অইনটো নহয় তহঁতৰহে প্ৰব্লেমটো হয়। সিহঁতেতো মনে মনে বালিটো লৈয়ে গুচি যায় ন।
লৈ যায় অঁ।
উম অকল মানুহৰ ভুলৰ জহতে এইটো হৈছে।
উম তাকে আমাৰ গাঁৱৰ ৰাইজে বাৰু এইবাৰ অকমান বেছিকে চকু কাণ দিছে।
অ দি দি থাকিবি দি থাকিবি এ বহুত প্ৰব্লেম হয় হয়টো। কাৰণ আমিও সেই আগৰ জেগাত থাকোতেনে গম পাইছিলো ন কিমান নদীৰ কাষত হলে ঘৰৰ কিমান অসুবিধা হয়।
অঁ। তাকে এইবাৰ বাৰু চৰকাৰৰ ফালৰ পৰা সেই এইখন চব চিৰি লগাই দিলেহি আৰু এতিয়া কি হয় গে আৰু ভগৱানেহে জানিব।
তাকে তহঁতে অলপ চকু কাণ দিবি সিহঁতৰ মানে সিহঁতে সেতে বালি চালি খান্দি থাকিবলৈ নিদিবি।
নাই এইবাৰ নিদো নিদো দেই, মানে চবেই পস্তাই গৈছে। ধৰ এতিয়া মানে বাৰী বিলাকত একোৱে নাইকিয়া হৈ গৈছেগে আৰু।
উম তাকে এ বালিতো বালি পৰি গ'লে বহুত অসুবিধা ন তো সাৰটো নাইকিয়া হৈ যায়। যোনটো আগৰ মাটিৰ সাৰটো আৰু তোৰ তামোল গছ চামোল গছ থাকিলেতো সিমানতো অসুবিধা হয়েই, কাৰণ তামোল গছৰ গুৰিত যদি তোৰ গুৰিটো শিপাটো ওলাই নাথাকে তেতিয়া তোৰ মৰিয়ে যায়।
উম উম। তাকে নহ'লে এইবাৰ আমাৰ এই কি বুলি কয় একোৱে ন বস্তু নাইকিয়া হৈ গৈছিলে বাৰীত।
উম হু বাকী এতিয়া তহঁতে জিকা চিকা যে লগা আগতে লগালি নে?
এই এইবাৰ লগাব পৰা নাই নহয় তোৰ এইবাৰ আকৌ মাটি পেলাইছোহে।
অ অঁ।
মাটি মানে পাৰা এইটো সমান কৰিবলৈ হোৱাই নাই। এ আকৌ খেতিত লাগিব লগীয়া হল যে মাটি পেলাই হৈছিলেহে।
হয় বাৰু এতিয়া কেইবিঘামান ৰোৱা হ'ল বৰ্তমান।
আৰু আমাৰ হেৰি এই পাঁচ বিঘামান ৰোৱা হ'ল আৰু বেছি নাই তিনি বিঘামান আছেগে।
অ তেতিয়া সোনকালে আজৰি হব ন আৰু চাৰি পাঁচ দিন লাগিব চাগে? খুব বেছি। আৰু শুনচোন এই তহঁতৰ ঘৰত গাই গৰু আছেন নাই অ?
গাই গৰু আমাৰ আগতেতো ধৰা দেখিছই গৰু কিমান দম আছিলে। মানে তই গৰু আৰু আমাৰ গাঁৱতে আমাৰ ঘৰতে বেছি আছিলে।
অ এই চেউৰী পোৱালি এটা মোলে ৰখাই দিবিচোন মই লৈ আহিম মানে কিনি পেলাই।
উম তাকে তাকে তহত এই গা - - - গাখীৰ চাখীৰ খাৱলৈ পাও নে মানে লুকেই গাখীৰটো গৰুৰ।
নাই এৱা এৱাটো পোৱা যায় মানে কি দৈটো নকৰে মানে প্ৰায় ভাগে এ নাজানে মানে বিশেষকে তহঁতৰ নিচিনা তহঁতৰ সেইটো ছাইডৰ নিচিনাকে নাজানে এনেই কেতিয়াবা বনাই। কাম এটা কৰিবি যদি তহঁতৰ ঘৰ গাখীৰ আছে গাখীৰ দুই লিটাৰ মান মোলে লগাই দিবি। মানে দৈ কৰি দিবি।
শুন হেল্ল' মই আজি যামেই নহয় এই দৈ কৰি থৈ দিয়া আছে মানে দৈ লৈ যাম।
অ কৰি থোৱা আছে যদি তই লৈ আহিবি তেতিয়া
উম উম তাকে হ'ব দে লৈ যাম তেতিয়াহ'লে আৰু।
অ ঠিক আছে হ'ব দে।
দে।
অ হ'ব দে।